হেল্ল' হেল্ল'
হেল্ল'
ম ত পাইছ
আহ শুনা পাইছে নে
আহ পাইছো পাইছো
অঁ অঁ
আহ কি কৰি আছা
উ মই এয়া দুবাৰ খোৱাাবা উঠি চাহ তাহ খাই উঠিছো তুমি
আহ মই এয়া এনে বয়াফালে আৰুকে বতাহ মাৰি আছে যে তাকে বাকী খবৰ খাতি ভালেই নহয় ন
খবৰ খতি ঠিকেই বাৰু অ তোমাৰ ভাল নহয়
হয় হয় মোৰো ভালেই ভালেই তাকে বহু দিন হল বোলো তোমালে ফোন চোন কৰা নাই আজি বোলো এটা বিশেষ বিষয়ৰ ওপৰত বোলো কথা পাতো বুলি তাকে ফোন কৰিলো মানে তোমালৈ
অ অ তাকে ভালে কৰিলা তাকে
হয় হয় তোমাৰ বিষয়টো এনেধৰণৰ হ'ব মানে এ আমাৰ জীৱনত যে সময়ৰ যি মূল্য। সেই সময়ৰ মূল্যৰ ওপৰত মানে আমি কথা পাতো বুলি ভাবিছো কেনেকুৱা হ'ব বাৰু বিষয়টো?
অ', অ', ভালেই হ'ব।
হয়, হয় মানে এতিয়া এ মানে ক'বলৈ গ'লে যে মানুহে সময়ৰ মূল্যটো বুজি পোৱাটো একদম প্ৰয়োজনীয় কথা।
উম, উম হয়।
মানে তোমাৰ যেতিয়া যিটো কাম কৰিব লাগে সেই কামটো মানে এ তোমাৰ কৰি যাব লাগে সেই সময়তে। পিছলৈ যদি মানে এ এতিয়া নকৰো পিছত কৰিম বুলি যদি থৈ দিয়া যায় সেই কামটো মানে কেতিয়াও হৈ নুঠেগৈ আৰু।
হয়, হয়।
উম, এতিয়া তুমি এটা কথা চোৱাচোন তুমি যেতিয়া সৰু আছিলা!
উম, উম।
এই সৰু কালত তোমাৰ একদম তোমাৰ একোতো চিন্তা মানে টেনচন নাছিলে হয় নে নহয়? সেই সেই সময়ত তোমাৰ একো টেনশ্যন নাছিল। কিন্তু এতিয়া মানে বহু মানুৰ বহুখিনি টেনচন তুমি যিমানে ডাঙৰ হৈ যাবা সিমানেই মানে নিজৰ টেনচনবোৰ বাঢ়ি যাব। হয় নহয় বাৰু? সেইটোৱে আচলতে। তোমাৰ যদি তুমি বৃদ্ধ কাললৈ যদি তুমি এ মানে ভাল ভাবে থাকিবলৈ বিচাৰা। তুমি তেতিয়া সৰুতে সৰুৰ পৰাই তুমি সময়ৰ বুজি পাই পেলাই সময়ৰ কাম সময়ত যাব লাগিব যেনে তুমি এতিয়া ধৰি লোৱা তুমি যদি সৰুতে যদি অ' তুমি নপঢ়া শুনাকে যদি ঘুৰি ফুৰা। তাৰ পিছত মানে পঢ়িছো বুলি কৈ যদি মাক দেউতাকক যদি ফাঁকি দি থকা সেইবোৰ কেনেকে হ'ব হয়নে নহয়। কাৰণ তুমি যেতিয়া সৰুৰ পৰাই যেতিয়া পঢ়িবা তাৰপিছত লাহে লাহে তুমি তোমাৰ জ্ঞানখিনি বৃদ্ধি হ'ব। বৃদ্ধি হোৱাৰ লগে লগে তুমি এটা যেনেধৰণে হ'লেও তোমাৰ এটা কৰ্ম সংস্থাপন তুমি পাবাগে আৰু তোমাৰ ভৱিষ্যতটো মানে তুমি অ' অন্ধকাৰ দিশে নাযাব মানে তেতিয়া বুজি পাইছা?
হয়, হয়।
সেয়া হয়। সেইবাবে মানে তোমাৰ সময়ৰ কাম সময়ত কৰিব লাগে আৰু সময়ৰ মূল্য বুজি পোৱাটো অতিকৈ প্ৰয়োজনীয় বুজি পাইছা নে?
হয়, হয় অ'।
এতিয়া তুমি এটা কথা চাবাচোন। আমাৰ প্ৰকৃতিয়েও কিন্তু সময়ৰ মূল্য বহুত বুজি পায়। কেনেকে এনেকে কৈছো মানে তোমাৰ অ' তুমি এতিয়া মানে অ' সকলো ফল মূল সকলো সময়তে নহয় বুজি পাইছা।
হয়, হয় অ'।
অ', মানে সকলো ফল মূলে হওঁক বা তোমাৰ অ' কিবা শাক পাচলেই হওঁক মানে বাৰ বছৰ হৈ নাথাকে। সেইবোৰ একদম পুৰা তোমাৰ সময়ত হয় আৰু সময়ত হোৱা সময়ত মানে কামবোৰ হয়।
হয়, হয়।
উম, আৰু এতিয়া আৰু কিছুমান আছে সময়ৰ মূল্য বুজি পোৱাটো মানে কিয় প্ৰয়োজন হয়। মানে তোমাৰ সেইখিনি কথা মই যে ক'লো তোমাৰ যি ভৱিষ্য পিছতটো মানে ভাল হয়গে আৰু সময়ৰ মূল্যটো বুজি পালে। আৰু চাবাচোন কি কিছুমান মানুহে একদম ধুনীয়াকে তোমাৰ সময়ৰ এখন তালিকা বনাই লয় যে মই ইমান টাইমত উঠিম ইমান টাইমত আমুক কৰিম তা কৰিম সেইটো কিন্তু একদম বহুত ভাল অভ্যাস আকৌ দেই।
অ', অ', ভাল ভাল আহ।
উম, কাৰণ সময়মতে কাম কৰাটো অতিকৈ প্ৰয়োজনীয়। কাৰণ এতিয়া আজিকালিৰ যুগতো তুমাৰ অ, পুৰা কম্পিটিচনৰ যুগ হৈ আছে। হয়, নহয়, তুমি যদি এতিয়া অ, কলেজৰ যোৱা কলেজলে নগৈ যদি তুমি যদি ঘূৰি, ঘূৰি ফুৰা তাৰ পিছত অ, কিবা কৰা কিবা কৰা, সেইটো কেনেকে হ'ব। মানে তোমাৰ তেতিয়া, তোমাৰ ভৱিষ্যতটো মানে অন্ধকাৰ হৈ গুচি যাব। কিন্তু যদি তুমি তাৰ বিপৰীতে তেতিয়া যদি তুমি সময়ত যদি তুমি পঢ়া, শুনা কৰা সময় তাৰ পিছত যদি সময়ত মানে অ, চব কাম কৰি যোৱা, তেতিয়া তোমাৰ ভৱিষ্যতটো একদম মানে তোমাৰ ভাল হ'ব আৰু। আৰু এটা কথা সময়ৰ ক, সময়, সময়ৰ কাম সময়ত কৰিব লাগে, তুমি এতিয়া এই যিটো মানুহে যে খোৱা, বোৱা যে কৰে, সেইটো একদম পুৰা সময়ত কৰিব লাগে আৰু। গম পাইছানে অ, এটা মানে তোমাৰ ৰাতিপুৱা খালা অ, দুপৰীয়া খালা গধূলি খালা সেইবোৰ মানে একদম সময়মতে খাব লাগে, মানে এনেকে খাব লাগে, যে ৰাতিপুৱা খালো গধূলি নাখাওঁ মানে দুপৰীয়া খাও গধূলিহে খাম। একেবাৰে সেইবোৰ কৰিব নালাগে, একদম সময়ত সদায় প্ৰতিদিনে মানে একদম সময়ৰ কাম সময়ত কৰি যাব লাগে। তেতিয়া তোমাৰ শৰীৰটোৰ লগতে তোমাৰ মানসিক যি চাপ সেইবোৰো কমিব আৰু মানে তোমাৰ সেইবোৰ মানে একদম পুৰা ভাল হ'ব আৰু। বুজিছা, উম। তাকে সময়ৰ মূল্য যে বুজি পাব লাগে, তাৰ ওপৰত তোমাৰ মতামত কি অলপ কোৱাচোন বাৰু।
অ, তুমি কলাই আচলতে গোটেই। কথাখিনি এতিয়া উ, সময়ে হৈছে আমাৰ জীৱনৰ আটাইতকৈ মূল্যবান সম্পাদান সকলোতো কয়েই অ, আৰু সেইটো আমি নিজেও বুজি পোৱা উচিত এতিয়া এ, মানুহে মানুহে কয় যে, ধন, হেৰুৱালে পুনৰ উপাৰ্জন কৰিব পাৰি। কিন্তু এবাৰ পাৰ মই কিন্তু কেতিয়াও ঘূৰাই পোৱা নাযায়। সেইকাৰণে আমি যি সময়ৰ কাম সময় মানে কৰিব লাগে। এতিয়া এতিয়া কথা এটা তুমি চাবা আমাৰ পৃথিৱীততো সকলো মানুহে মানে দিনটোত সমান সময় পায়, সমান মতে তোমাৰ চৌবিশ ঘন্টা সময় কিন্তু তাৰ ভিততে কিছুমান মানুহ সফল আৰু কিছুমান কিন্তু এতিয়া সফল হ'ব পৰা নাই।
হয়, হয়।
ইয়াৰ মূল কাৰণ হৈছে যে, তেওঁলোকে সেই যি এ, সময় মানে সময়ৰ মানে সঠিকভাৱে ব্যৱহাৰ কৰিব মানে জনা নাই।
জনা নাই হয়।
এ, এতিয়া তোমাৰ যিসকলে মানে সময়ৰ মূল্য বছে তেওঁলোকে এ, জীৱনত মানে ভাল। আগবাঢ়ি যাব পাৰে। তেওঁলোকে, তেওঁলোকে মানে সময়ৰ অপচয় নকৰে আৰু।
আৰু তেওঁলোকে মানে এই যিখিনি, যিখিনি সময় মতে কাম নকৰে। এ, তেওঁলোকে মানে পিছত গৈ বুজি পাই যে মই এইটো কিয় নকৰিলো। আচল্ততে সময় পাৰ হৈ যোৱা পিছত সেই ৰিয়েলাইজ টো কৰি আচল্ত লাভ নাই। তুমি যদি সময়মতে কামটো নকৰা। আৰু তোমাৰ?
এ, ছাত্ৰ, ছাত্ৰীৰ বাবে সময়, সময়ৰ
আহ।
এতিয়া কিছুমান ছাত্ৰ, ছাত্ৰী এনেকুৱা আছে যে তেওঁলোকে এ, তোমাৰ শিক্ষাৰ পাছত ভাবে যে, এ, মই কিয় নপঢ়িলো কিয় এইটো ন। কৰিলো তেনেকে ছাত্ৰ, ছাত্ৰীয়ে ভাব। কিন্তু সেই পৰীক্ষাৰ পিছত এনেকে উ ভাবি কি লাভ আছে, যদি পৰীক্ষাৰ আ, আগতে তোমাৰ সময় থাকোতে যদি তুমি সঠিকভাৱাবে অ, পঢ়া, শুনা নকৰা। তেন্তে পিছতো সেইটো মনত পেলাইতো তোমাৰ লাভ নাই কোনো।
লাভ নাই, হয়, হয়।
আৰু তোমাৰ আহ যি মানে কৃষকসকল হওক বা ব্যৱসায়ীসকল হওক। তেওঁলোকেও, আহ। মানে আজি সময়ৰ মূল্য়তটো আচল্ততে সঠিকভাৱে মানে ব্যৱহাৰ কৰিব লাগে। এতিয়া আমাৰ কৃষক সকলৰ ফালে যদি চাওঁ। আহ মানে কিমান মানে কিছুমান খেতি এনেকুৱা আছে মানে এটা সময়তহে কৰিব পাৰি। আৰু সেই, সেই সময়তে যদি সেই খেতিটো নকৰে। তেওঁলোকে পিছত বস্তাই লাভ নাই।
কস্তাই লাভ নাই, হয়, হয়।
এতিয়া, এতিয়া, তোমাৰ অ, বাৰিষা কাল তোমাৰ আহ মানুহৰ ধান, খেতি ৰুব। এতিয়া, এইটো, এতিয়া তোমাৰ বৰষুণ দি থাকোতেনে যদি তেওঁলোকে অ, মানে, মানে পথাৰত গৈ তোমাৰ হাল বাই তেওঁলোকে যদি খেতি নকৰে পিছত যেতিয়া মানে খৰাং হ'ব বৰষুণ নিদিয়া হ'ব। এতিয়া মানে পানীৰ বাবে ৰৈ, ৰৈ কিন্তু তেওঁলোকে মানে এ, এ, হাবাথৰি খাই থাকিবলগীয়া এটা অৱস্থা হ'ব।
হয়, অ, হয়, হয়।
আৰু তোমাৰ বৰ্তমান সময়ত যি মোবাইল আৰু অনলাইন গেম, সেই, সমূয়ে কিন্তু মানে এ, যি, যুৱকসকলক হওক বা মানুহসকলক যি ঘন্টাৰ পিছত মানে ঘন্টা তেওঁলোকক নষ্ট কৰাই আছে আচলতে
নষ্ট কৰাই আছে, হয়, হয়, অ'।
অলপ তেওঁলোকৰ যি মন মনোৰঞ্জনে হওক মানে সেই তেনেকুৱ বিলাক কামৰ বাবে তেওঁলোকে মানে ঘন্টাৰ পিছত, ঘন্টা তেওঁলোকে কেৱল মোবাইল ফোনৰ পিছতে মানে পৰি থাকে আৰু অ'। আৰু কেতিয়াবা যি ছাত্ৰ, ছাত্ৰীসকলৰ হওক, কেতিয়াবা এনেকুৱা হয়, যে, এ, ৰাতিপুৱা অ, ৰাতি সেই ছাত্ৰ, ছাত্ৰী সকলে দেৰিলৈকে মোবাইল ফোন চলাব। আৰু ৰাতিপুৱা তেওঁলোকে দেৰি, দেৰিকে উঠিব। আৰু উ আৰু মানে ৰাতিপুৱা দেৰিকে উঠি আকৌ তেওঁলোকে মোবাইল ফোনে মানে চাব আৰু। ঘড়ীতটো চাই থাকিব যে, এ, মোৰ স্কুল যাব, স্কুল ধৰা নটামান বজাত যাব হ'ব। হয়। এ, তেওঁলোকে মানে আঠটা, ন, চাৰে আঠটা মানলৈকে মোবাইল ফোনে চাই থাকিব। ভাবে এ, সময় আছে, ওলাম তেনেকে ভাবি থাকে। কিন্তু যেতিয়া এ, ফুল চাই, সময়তটো গুচি যাব। তাৰ পিছত তেতিয়া বিদ্যায়ালয়লৈ য, যোৱা সময়তটো পাৰ হৈ যাব। তেতিয়া, তেওঁলোকে ভাবে মোৰ মোৰ দেখোন এতিয়া দেৰিয়ে হ'ল এতিয়া স্কুল কেনেকে যাম তেনেকে কিছুমানে ভাবে মানে আচলতে। সময়মতে মানে এ, সময়তে মানে তেওঁলোকে ভাবি পেলাই এটা। চিন্ত ধাৰা লব লাগে তেওঁলোকে।
এ, হয়, হয়।
উম, সেইখিনিয়ে।
তাকে তুমি এতিয়া যিখিনি কথা পলা একদম গুৰুত্বপূৰ্ণ কথা কৈছা মানে এতিয়া আমি এটা কথাই বুজিব লাগে। এই সকলো কথাৰ পৰা যে সময়ৰ মূল্যতটো আমি কেনেধৰণে মানে ব্যৱহাৰ কৰিম মানে সময়ৰ মূল্য়তটো আমি কেনে ধৰ মানে বুজি পাম মানে বুজি পাব লাগে তেতিয়া সময় মূল্য আমি যেতিয়া বুজি পাম নহয়। তেতিয়া আমাৰ মানে সকলো কামেই সঠিকভাৱে হৈয় উঠিবা আচলতে।
হয় হয়।
উম। এতিয়া তোমাৰ সেয়া তুমি যে ক'লা মোবাইল ফোনৰ কথা সেইটো একদম বহুত গুৰুত্বপূৰ্ণ কথাই কৈছা। কাৰণ আজিকালিৰ যুগত মোবাইল ফোনৰ প-পৰা মানে আমাৰ যি নতু নতুন প্ৰজন্ম হওক, সৰু সৰু ল'ৰা ছোৱালী হওঁক, সেই সকলো সমূহে মানে সময়ৰ মূল্যতটো একদম বুজি ন পোৱা হৈ গল। এ মানে দিনে ৰাতি এতিয়া চছেটবেট নোহোৱাকে গেম খেলিব। তোমাৰ মোবাইল গেমিং কৰিব। তাৰ পিছত এইবোৰ এনেকে কিবা এনে মনোৰঞ্জনৰ কাৰণে তুমি যেনেদৰে কলা সেইবোৰ চাই থাকিব। সেইবোৰ কিন্তু একো লাভ নাই কিন্তু দেই।
হয় হয়।
উম। সেইবাবে আমি সেই কথাবোৰ মানে ভালদৰে ভাবি চিন্তি কাম কৰাটো উচিত। কাৰণ আহ আমাৰ সময়ৰ সময়তটো ৰৈ নাথাকে, কাৰণ তুমি এতিয়া চোৱাচোন তুমি এতিয়া বুঢ়া বয়সত গৈ পেলাই অ তুমি এটা চাকৰি কাৰণে এপ্লাই কৰিব পাৰিবা জানো নহয় নহয়?
হয় হয় হয়।
তুমি যদি ডেকা হৈ থাকোতে যদি সেই চাকৰিটো যদি নকৰা। বুঢ়া বয়সত গৈ পেলাই সেই চাকৰিটো যদি মানে তুমিতো ল'বগে নোৱাৰা। সেইবাবে তুমি কি কৰিব লাগিব। সময়ৰ কাম সময়ত কৰি যাব লাগিব। আৰু এতিয়া মানে কি হৈছে মানুহবোৰৰ সেই যি মোবাইল ফোন হওক এইবোৰ মানে ইলেক্ট্ৰনিক বস্তু হক সেইবোৰৰ প্ৰতি আজিকালি মানুহবোৰ বেছি মোহিত হয়। সময় মূল্য একেবাৰে মানে হেৰুৱাই পেলাইছ।
হয় হয় অ।
উম। এইবোৰ কথা একদম জাতো উচিত আৰু অ এই মানে এইবোৰ কিতাপ বহি সেয়া শিক্ষানুষ্ঠানৰ কিতাপতো, সেইবোৰ কিছুমান সময়ৰ বিষয়ে লিখা থাকে। বুজি পাইছা নাই অ সময়ৰ কথা একদম লিখা থাকে। সেইবোৰ আচলতে আচলতে ল'ৰা ছোৱালীয়ে সেইবোৰ কথা বুজি পাব লাগে। আৰু সময়ৰ কাম সময়ত কৰি যাব লাগে আচলতে।
অ হয় হয়।
হয় হয় তাকে আজি তোমাৰ লগত কথা পাতি ভালে লাগিল বাৰু নজনা এটা দুটা কথা মই তোমাৰ পৰা জানি তাকে আজি হ'ব দিয়া বেলেগ এদিনীয়া বেলেগ এটা বিষয় লৈ আকৌ কথা
অ হ'ব।